হেলো! হেলো! হেলো! অ' শুনিছা?
শুনিছোঁ কি কৰিছা?
এনেই আছো তুমি?
মই এনেই, ভাত পানী খালা?
অ' খালো তুমি?
খালো দিয়া কি বনালে?
আমাৰ দালি, ভাত, ভাজি।
আৰু?
আৰু দিনৰে মাছ আছিলে সেয়াই খালো।
মাছ, মাংস খোৱা নাই?
নাই খোৱা এই গৰম খনত মাংস খাব ভাল নালাগে।
সেয়ে মাংসই খাব লাগে। এ, গাহৰি-গাহৰি এক কেজি আনি দিয়া।
এই গাহৰি ওৱাই গাহৰি খালে ।
কিয় এতিয়া গাহৰি খালে ভালহে এতিয়া গাহৰি খালে চৰ্বি বাঢ়িব।
এইয়া চৰ্বি-চৰ্বি বাহি এ, ৱাই তুমি সেয়া ধৰাচোন মানে দা মানে পুৰা মোৰ যে গা যে সিজাই দিব গম পাইছা গাহৰি খালে।
উম, গাহৰি খালে ভালহে এনেই-এনেই তেলো বাচে।
এ এ নহয় নহয় গাহৰিে এ নহয় গাহৰি বেমাৰ আহিছেতো।
কি বেমাৰছে গাহৰি?
এ এটা বেমাৰ হৈ গমছা মানে বহুত ডাঙৰ মৰি গৈছে চোৱা এটা মানে মাংস এটা বেমাৰ হৈ গম। গম পাইছ তেল তেল টাইপ এটা মাংস এটা বেমাৰ হয় মানে গাহৰিৰ ভিতৰত সেই বেমাৰটো হলে মানে খাব নালাগে। হয়টো।
আচ্ছা বাকী মা হত কত শুলে‌ নে আছে?
অ‌ শুলে শুলে।
এই মোবাইল চাই আছে।
অ এতিয়া শুৱাই নাই চবেই। ঠিকে আছে চবৰে নিজৰ-নিজৰ মোবাইল থাকিব লাগে নহলে দিগ
অ', অ', চবেই নিজৰ- নিজৰ মোবাইল চাই আছে। নাই যোৱা এতিয়ালৈকে। যাম ৰখা।
এই গৰমৰ কাৰনে চাগে যাবলৈ মন।
অ, তুমি কৈছা নে নাই যোৱা?
গৈছো কেইদিনমান আকৌ এ আজি চাৰিদিন মান হল আকৌ যোৱাই নাই ই গৰমটো গৰম তাৰ ওপৰত তোমাৰ দেচডাল টো ওলাইছে তোমাৰ
অ, এই মানে একে মানে আমনি লাগি যায় গম পাইছ একে গৈ পিনে। ধৰা মানে যাই যাই মানে আকৌ কাপোৰ মানে খুলো খুলো অৱস্থা হয়।
অ তোমাৰ ঘৰত কোনোবাই কান্দি আছে নেকি?
এই নহয় মোবাইল অকমান চাইছে।
আহ মই ভাবিছোঁ কান্দি আছে নেকি? বাকী হেৰি এইটো কি বুলি কয়? কি ল'বা আৰ্টছ চাইন্স কমাৰ্চ? আৰ্টছ লবা ন, ঠিকে আছিল ব পঢ়া নহলে কমাৰ্চ লৈ লোৱা তুমি।
নালাগে অ কমাৰ্চ, কমাৰ্চত চিট আছে কিন্তু খালি মানে ধৰা আৰ লাগে মোক, মানে নিজে এটা মানে সেয়া লৈ নলওঁ গম পাইছা? মানে বেছি বিপদটো আনি নলওঁ মানে।
কিয় বিপদ আনিলে কি হব? কমাৰ্চ ভাল, তুমি কমাৰ্চ পঢ়লে বেংকিঙত যাবা। কমাৰ্চ পঢ়িলে বেংকিঙত যাব পাৰিবা ভালহে।
অ নালাগে মোক বেংকিং অ, মই ইয়াতে ভালৈছো গম পাইছ মানে এই অৰ্টচতে ভাল আছো, ধৰা মানে মই যত আছো তাতে শান্তি দি আছো মানে চাবজেক্ট এটা লৈ।
ঠিকে আছে, বাকী আজিকালি কটো নোযোৱা নেকি নেদেখা
উ এই নাযোৱা হৈছো নোযোৱা হৈছো পইচা চইচা বহুত লাগে গম পাইছা? এ তেল দুমি দুমি ধৰাচোন তেল তেল কিমান বহাবলৈ দেছে তেলৰ দাম বাহি গল। টিউচন গলে মই চাইকেলত যাও অ, চাইকেলত যাওঁ গম পাইছা?
অ শুনা না আমি কম্পিউটাৰ ক্লাছ এটা লও আহা দুটাই।
অ পাৰি কিন্তু কম্পিউটাৰ ক্লাছ কিন্তু মানে এ ছ এ ছয়হেজাৰ টকা কৰ্চ তুমি যদি এনে মানে যেনেকেও দিয়া মানে
নহয় বোলে কম দামতো কিছুমান পায় নহয় তোমাৰ পাঁচশ টকাকে
অ'।
তাত কোনোবাই কৈছিলে ৰবা মোক হেৰি উম, ফ্ৰীটো হেৰি ওচৰত, কিন্তু এতিয়া মই ভালকৈ নাজানো নহয় এতিয়া ক'ত কৈ ৰখা, সিহঁতে ঘৰতে অলপ বহি বহি আমনি লাগিছে।
অ', সেইটো তোমাৰ কিবা এটা হ'ব ন, ছেকেণ্ড ইয়েৰটো পাছ কৰাৰ পিছত ধৰা।
ছেকেণ্ড ইয়াৰটো নহয়, এতিয়া লওঁ চাগ টিউচন নলওঁ টিউচনটো লাভ নাই বাৰু। মই তোমাৰ ভাবিছো কম্পিউটাৰটোকে লওঁ নেকি।
পাৰা কিন্তু। পাৰা, কিন্তু মানে তুমি এটা কাম কৰিব পাৰা মোৰ মতে,
কি কাম।
মানে তুমি ডিগ্ৰীটো ক'ত পাৰিবা ইয়াত নে
অ' ইয়াতে পঢ়িম।
তাপ নপ আৰু
উম, নাই, নাই, নাই।
তাৰ অকল ছেকেণ্ড ইয়াৰ লকে ন?
পঢ়িব পাৰি কিন্তু এ নাই ইমান দূৰত নপঢ়ো নহলে দিগদাৰ বহুত কষ্ট হয় জানানে আৰু এতিয়াতো বহুত পানী হৈছে য'ত তত, য'ত ততো এতিয়া পঢ়িবও নোৱাৰো ঘপচে। বাকী শুনাচোন কথা এটা ভাবিছিলোঁ মই
কি?
মাৰ্কেটিং আমি হেৰি কৰো হা হেৰি তোমাৰ আলু চালু মছৰুম চ মচুৰম খেতি কৰো আহা বজাৰত বেচিম
এই সেইটো এতিয়া এতিয়াতো নহ'ব, এতিয়া বৰষুণৰ ছিজন যে ধৰা
হেইৰি বেচো তেন্তে তোমাৰ গেহু
গেহু পাৰি কিন্তু দেই। গেহু ধৰা
হেৰি এতিয়া হেৰি বেছিকে পম নহয় তিহু চিহু এইবিলাক ৰঙলাও চঙালাও এইবিলাক
এ এইটো পাৰিবা কিলোমান ধৰা সেইটো কাৰণে মাৰ্কেট মাৰ্কেটিং আমাৰ দি নহ'ব গ'ম পাইছে, এইটো মানে বহুত ওপ মানে এইটো সেই তুমি বজাৰত বহিব লাগিব।
একো নহয় সৰুকে বজাৰখন প্ৰথম সৰুৰ পৰা ষ্টাৰ্ট তাৰ পিছত ডাঙৰ হৈ যাব মানুহতো স সৰুৰ পৰাই ষ্টাৰ্ট কৰে ন তাৰ পিছত ডাঙৰ হয়, চাকচেছ সদায় সৰু পৰাই হয়। থ ন তুমি প্ৰথমত গৈ ছাকচেছ পাবা গৈ আ কোৱা মানে কিয় কৰিছো জানা মোৰো মানে অলপ প্ৰব্লেম হৈ আছে ন। মই বোলো এনেকেতো ভাল তেনেককা মানু মানুহ নাই মোৰ লগ বোলো তুমি আছা তই বুলি ভাবো ভাবিছো যে ইয়াক পৰ বোলো একেলগে দুটাই মিলি কৰো আৰু যিমান
এটা কাম কৰিব পৰা মে নিজে তুমি কোনটো কৰিম বিচাৰিছে সেইটো কোৱা মোক। ঘৰত উগাবা নে মানে কিনি বিকি কৰিবা।
নাই ঘৰট ওগাম ঘৰট ওগাম।
সেইটো নোৱাৰিবা এটো বহুত সময় লাগিব, তোমাৰ মানে বহুত বহুত সাটনি আছে আৰু তোমাক বহুত ডাঙৰ জাগা লাগিব মানে বহুত জ
আছে মই তোমাৰ পথাৰত হেৰি কৰিছো নহয় মোৰ এতিয়া বহুত তোমাৰ হেৰি লাগিয়ে আছে বেঙেনা চেঙেনা জানানে কিহু চিহু লাগিয়ে আছে মই চিঙি বিক্ৰী কৰিব যাবলৈ পোৱা নাই তুমি যদি লগ দিয়া আৰু মছৰুম হেৰি কৰিম নেকি চাগে
অ' তোমাৰ মানে ফাদা অ' মানে তুমি তুমি তোমাৰ মানে অ' যদি লেবাৰ আছে তেনে পাৰিবা ধৰা তুমি যদি অকলে অ' যদি তুমি অকলে কৰিব বিচাৰিছা তেনেহ'লে নোৱাৰিবা
নাই নাই মানুহ আছে মানুহ আছে বাৰু মোৰ দেউতা শুন আছে ন খুৰা শুন সহায় কৰি দিম বুলিয় কৈছে, অলপ প্ৰব্লেম আ হৈছে আৰু লগতে ভাবিছোঁ ফুলৰ হেৰিও কও নেকি
সেইটোকে অ ফুলৰ বিজনেচটো বেছি ভাল হয় মানে
অঊ মই এইটো হেহতি যদি মানে এটা ছাইডে নকওঁ, এটা চাইডে কৰি থাকিলে অলপ দিগদাৰ হ'ব ন ত' দুই কৰো ভাবিছ তোমাৰ ফুল হেৰি এতিয়াতো বেছিকে মানুহে লৈ লিলি, তুলীপ
অ' ধৰা তুমি এটা কাম এটা কাম কৰা তুমি মোৰ মতে, ক মানে কে ে বনাব তুমি বজাৰৰ দোকানতটো দিবা নে ধৰা ঘৰৰ ওচৰত দা সেইটো কম
নাই বজাৰত দিম বজাৰত
বজাৰ দিল তুমি ৰুম লব লাগিব যত যোৰ বজাৰ দিবা।
এটা শুনা এনেকে ক নেকি এক্সট্ৰা তোমাৰ নে একেলাঠে বজাৰ
তুমি এটা এটা এটা মোৰ মতে এটা আইডিয়া দি আছো শুনা তুমি এটা কাম কৰা ঘৰ ওচৰৰত এ হলচেল দোকান খোলা গ'ম পাইছা মানে তোমাৰো খেতি নহনি নাই সেইটো নহয় সেইটো ন সেইটো কোৱা নাই, মই চোৱা সুধা মানে হ'ল চেল মানে তুমি এতিয়া বজাৰ কৰিব ন তোমাৰতো নিজৰ ফাৰ্মিং হয় হয়, তেনেহলে তুমি এটা এটা কনটেক্াৰ এটা মিলাই লোৱা। মানে যোনে মানে য মানে এখন বজাৰ লৈ লোৱা আৰু গোটেই বজাৰখন লৈ লোৱা মানে। যোনে মানে মানে বজাৰতো এটা এটা মানুহেতটো পাচলি আনে ন। মানে এনেুৱা মানে কে হয় জানা বজাৰ চিজনটো মই জানো না মই আগতে কৰিছিল ন মোৰাহতৰ লগত। মানে ধৰা বজাৰত এটা মানুহ আহে গম পাইছ সেই মানুহ হটোৱেই গোটেইখিনি মানুহে সেই মানহটো পাই কিনে মানে গম পাইছে সি ট্ৰাকত মাল শুনেে সেই ট্ৰাকৰ পৰা মানে চবকে দি থাকে এইটো ইমানটো কেজি ইমানটো কেজি সনেকে তোমাৰ ঘৰ পৰা লৈ যা নহলে তুমি এখন বজাৰ লৈ তুমি গৈ পে তুমি তাত মানে ইমানটো ম ইমান মানুহ লাগিব ইমান ম ইমান মানুহ লাগ এনেকুৱা হল তোমাৰ
তেনে এটা কাম কৰো নেকি তোৰ যোনটো কৈচা, মই বজত দি তোমাৰ মোৰ যোনবিলাক ভাজি পাছল সেইবিলাক মই হেৰি মানুহটো বেছিয়ে দিওঁ দামত।
অ', সেইটোয়ে তোক মই কৈছো মই ঘৰ এতি তো বি দিবাৰি বাহিৰটোত
অ', আৰু এটা কাম কৰো আৰু ফুলৰ কামো তোমাৰ আমি টাউনত খুলি দিওঁ কাৰণ টাউনতো কিমান মানুহে ফুল বুক কিনি
তুমি তুমি তুমি সেইটোও ত কৰিব পাৰ সেইটো বুে দোকান লৈলে হ'ল অকল তুমি অকল ঘৰৰ পৰা ট্ৰ্ঞ্চফাৰ কৰি তেতিয়া মানে তুমি ঘৰত বহি বহি কাম কৰিব পাৰিবা, মানে তুমি এজন ছোৱালী মানে তুমি তুম মানে ধৰা তেতিয়া মানে নোৱাৰ মানে হাতত বচাই আহিব গম পাইছা?
সেইটো সেইটো মানে শুনা, এইটো এইটো বাৰু ভাজি পাছত এইটো তোমাৰ মানুহটোক দি দিম। ভাজি পাচলিটো মই তোমাৰ মানুহটোক দি দিওঁ। হা, তছত তোমাৰ ভাজি পাজি দিয় পিছত মানুহটোক পেছত মই তোমাই সুল হেৰিটো কৰিম
অ' অ'সেইটো পাৰা, কিন্তু অ তুমি মানে ধৰা কেনেকুৱা হৈ যোৱা তুমি মোৰ এ শুনিলা শুনা মানে যদি তুমি যদি এনেক বহি নে বিক্ৰী কৰা নহয় তোমাৰতো বহুত ডাঙৰ খেতি হব ন এনেকৈ তুমি বিক্ৰী কৰিব নোৱাৰিবা মানে।
নাই সেইটোয়ে কৈছো সেইকাৰণে মানে মানুহটোকে দি দিম, এইপিনে মোক খুৰা আৰু দেউতাই চমাৰিব এইপিনে ই পুলটো ম আৰু তুমি চম্ভালিম। যিমান খিনি এতিয়া দিলি তুলিিপ আৰু তোমাৰ ডালমিৰা আৰু গোলাপ চানফ্লাৱাৰ হা এইকেইটা ফুল। ফুল আৰু কিছুমান ফুলো হেৰি কৰিম প্ৰথমে এইকেইটা দি কাম চলাই লওঁ।
অ' মানে দামী দামী ফুল চাবা হা মানে এতিয়া চব দামী ফুলটো কি জানা চানফ্লাৱাৰ। চানফ্লাৱাৰৰ দাম এটা ফুলৰ দাম সেয়া ল হয় আহ সন্য আমি এটা আমি এটা বুকে আনিছিলো লগৰ এটাৰ লগত। অ' উৱান থাউজেণ্ড পৰিছিল গম পাইছা? অকল ছানফ্লাৱাৰ এটা দিছে গম পাইছা? আৰু ৰ'জ দুটা দিছে ৰ'জতটো টেন হাড্ৰেড কলে এটা আৰু চত আৰু পেকিং চাৰ্জ তিনিশ টকা। সেইটো মানে মই জানোহা পেকিংটো মই কৰি দিম কৰাত।
হ'ব বাৰু সেয়া হৈ যাব তেনে মই তোমাৰ ৰোজ ছানফ্লাৱাৰ তাৰপিছত তোমাৰ টুলিপ, লিলি তাৰপিছত ডালমিৰা তাৰ পিছত তোমাৰ এই যে হে ই হোৱাইট ৰজটো অ, পিংক কালাৰ ৰজটো তাৰপিছত তোমাৰ ব্লেক কালাৰ ৰজ এই যে
অ', অ', সেইটো দাম বেছি হয় এ টু -টু হান্দ্ৰেড পিচ
আৰু ডালমিৰানে কি বুলি কয় যে সেইটো এটা
এ ডালমিৰা কোনটো কৈ জানা এই এটা যে সৰু-সৰু যে এটা যে অ, হাৰ বগা-বগা পুল হয় যি যে চবতে লগাই দ চব গোগেটৰে থাকে যে। অ' সেইটো, অ' এ সেইটো দাম বহুত আৰু আৰু ফুল বেছিকৈ এই মানে উম মানে নাজিকুল ৰাখিবা।
নাৰ্জি ফুলতটো ইমান নহয়, নাৰ্জি ফুলটো তোমাৰ ঘৰে ঘৰে পাই যায়।
নাই না নাজি ফুল ৰাখে ইমান ডাঙৰ নাজিটো যোনটো মানে কিয় জানে নাজজি ফুল কিয় লৈ কচোন। এই মানে মানুহৰ বিয়া অ' অ' মানুহৰ পূজা মালা আৰু গাড়ী চ সজাব হলে লাগে মানুহো ম
অ' সেইটো ৰাখিম মানে এইবিলাক চব খেতি কৰিম। প্ৰথম নাৰ্জি ফুলটোতো ভাবছিয়ে হৈ যায় বাৰু দেই ন জি ফুল ইমান প্ৰব্লেম নাই।
অ', নাজিফুল তুমি কিন্তু সৰুটো, সৰুটো নোহোব কিন্তু ডাঙৰটো লাগিব। মানে তোমাৰ এনেকুৱা মানে, এনেকুৱা এখন ফ্ৰাম লাগিব তোমাৰ মানে এদিনত মানে হাজাৰ বা দুহেজাৰ নাজি ওলাব
বেছি তোমাৰ হেৰি কৰিম আমি গোলাপ ফুলটো হোই যাব বাৰু দেই, গো-গোলাপ ফুল। এটা ভাল, ভাল গোলাপ ফুল হা, তাৰপিছত তোমাৰ হেৰি ছানফ্লাৱাৰ, লিলি আৰু তুলিপ
অ', তোমাৰ মানে তু-তুমি এইটো আগতে আনিবানে নিজৰ ঘৰত কৰিবা
মই ঘ-এইটো ঘৰতে কৰিম, ঘৰত আমাৰ জেগা আছে ন'।
তুমি শুনা, শুনা তুমি আগত, বিক্ৰী কৰাৰ আগত, তুমি আগত, লগাই লোৱা মানে।
সেইটো, সেইটো এতিয়া, এতিয়া বিকি নকৰোঁ তোমাৰ এনেই ভাজি পাচলিটো এতিয়া বিকি কৰিম। কেতিয়াবা কাৰণ আমাৰ খেতি হৈয়ে আছে ন' সেইটো বাৰু হৈ যাব। তে, এতিয়া মই ফুলৰ হেৰিটো কৰোঁ।
অ', অ', মোৰ মতে তুমি, অ', যাম দিয়া এদিন।
কাইলৈ আহিবাচোন, আমি দুটাই অকণ কথা, চথা পাতি লওঁ, বেছিকে হেৰি লগাম। শুনা ছানফ্লাৱাৰ, লিলি আৰু তোমাৰ টুলিপটো লগাম বুইছা, এইকেইটা মানে বহুত মানে হেৰি ফুল ফেমাচ একে, এইকেইটাত অ', নাজি ফুল আৰু গোলাপ ফুল। এইকেইটা ফুল লগালে আমাৰ ফাইদা আছে কিন্তু, আমাৰ মানে বহুত ফাইদা আছে এইকেইটা ফুল মানে বেছি কিনে, লিলি আৰু টুলিপটো মানে মানুহে বহুত চানফ্লাৱাৰো বহুত ভাল পায়, আৰু লিলি আৰু টুলিপটোও বহুত ভাল ত' মানে মই ভাবিছোঁ, এইকেইটা ফুল মান এড কৰি দিওঁ, কি কোৱা? তুমি কাইলৈ ফ্ৰী আছানে?
অ মই কাইলৈ ফ্ৰী আছো। তুমি মই যাম দিয়া তোমাক আবেলি মানে গৈ।
আবেলি মানে সেইটা মানত আহিবা, তুমি কাইলৈ পাঁচটা মানত আহি যাবা। ঠিক আছে?
অ, অ, অ।
ঠিক আছে দিয়া বাই।
অ বাই